অহ নাই মাতটো, অ', কি কৰি আছা?
এইয়া তোমাৰ ভাত পানী খালোঁ, খায় বই এনেই বিচনাতে অকন বাগৰি দিছোঁ।
উমঁ' তাকে ভালে কৰিছা বাৰু, কিন্তু মইয়ো তোমাৰ সেই ভাত চাত খাই মেলি মই অকনমান খোজ কাঢ়িছো গম পাইছানে। তাকে, তুমি আকৌ সেইটো কাম বহুত বেয়া কাম কৰিছা নহয়। এই মানে ভাত খাই মেলি মানুহে আচলতে ডাইৰেক্ট শুই দিব নালাগে গম পাইছা নাই।
নালাগে বাৰু।
অঁ' তুমি যদি তোমাৰ ধৰি লোৱা তোমাৰ ভাগৰ লাগিছে- তোমাক শুবলৈ মন গৈছে, তোমাৰ যেনিবা খোজ কাঢ়িবলৈ মন যোৱা নাই। তেনে হ'লে তুমি কি কৰিব পাৰা বিচনাতে তুমি বজ্ৰাখন কৰিব পাৰা নহয়।
অঁ' অঁ' হয়।
গম পাইছা নাই, বজ্জাখন কৈ-কৰিলে আচলতে কি হ'ব- তোমাৰ ভৰিটো ভৰিটোত আচলতে চাপ পৰিব, ভৰিটোত যেতিয়া চাপ পৰিব- তেতিয়া তোমাৰ কি হ'ব ভৰিতো তোমাৰ ভৰিৰ পৰা আচলতে যিমান তেজ আছে- তেজখিনি আচলতে তোমাৰ পেটলৈ যাব, পেটলৈ যোৱাৰ পিছত তোমাৰ কি হ'ব যিখিনি খাদ্য বস্তু তুমি খাইছা-
হয়।
সেই খাদ্য বস্তুখিনি তোমাৰ হজম কৰাত সহায় কৰিব সোনকালে। আৰু তুমি দচ মিনিট দচ মিনিট বজ্জাৰখন কৰাৰ পিছত তুমি শুই যাব পাৰা একো কথা নাই।
হয়, হয়।
কিন্তু তুমি ভাত খাই আহি পেলাই যদি ডাইৰেক্ট যদি শুই দিয়া সেইটো কিন্তু
সেইটো অপকাৰ হয় বাৰু দেই, মই সেইটো ভাবিছোঁ।
অঁ' তাকে, সেইটো কাৰণে বজ্জাখন কৰিব লাগে। এ এনেই তোমাৰ বজ্জাখণ নকৰিলে তোমাৰ যেনিবা বজ্জাখন কৰিবলে মন নাই- এনে তুমি খোজ চোজো কাঢ়িব পাৰা, সেইটো তোমাৰ তোমাৰ কথা আৰু।
হয়, হয়। অঁ' অঁ'।
খবৰ খাতি কোৱাচোন বাৰু? অঁ' অঁ' অঁ'। তাকে তাকে। এ বহুত দিনৰ মূৰত মানে ফোন কৰিছো গম পাইছা নাই।
তাকেহে অঁ'।
তাকে মানে সেই অকণমান আজি- এই আমাৰ মানে আজিকালি যে মানুহ বিলাকে যে ব্যায়াম চ্যায়াম নকৰে এক্সাৰচাইজ নকৰে। যোগাসন নকৰে যে।
হয়। অঁ' ঠিকে আছে, ভালে কৰিছা, মোৰো অকমান সেই বিষয়ত জানি বলে মন আছে।
অঁ' তাকে সেই মানে যোগাসনটো মানুহে কৰিব লাগে গম পাইছা নাই। এতিয়া তোমাৰ- আমাৰ আচলতে গোটেই দেশখনৰে তোমাৰ- আশী পাৰচেন্টতকৈও অধিক লোক তোমাৰ বেমাৰত আক্ৰ ন্ত হৈ আছে গম পাইছা নাই। আচলতে ইয়াৰ মূল কাৰণটোৱে হৈছে- মানুহে যোগাসন কৰিবলৈ মন নকৰে প্ৰায় এলে গোটেই মানুহখিনি এলেহুৱা আজিকালি। একো এটা কাম কৰিবলে মন নকৰে।
হয়
কিন্তু ঘৰত বহি বহি শুই থাকিব বহিব শুব মোবাইল চাব মোবাইলৰ কথাটো নকও মোবাইলৰ তোমাৰ একেবাৰে সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি একেবাৰে বয়োজ্যেষ্ঠ সকললৈকে
হয় হয়
তোমাৰ মোবাইলৰ প্ৰতি ইমানেই বেছিকৈ আসক্ত যে তেওঁলোকে পৃথিৱীখনত কি হৈ আছে একো গমেই নাপায়
গমেই নাপায় হয় হয় হয় হয়
এই মোবাইলৰ পৰা আমাৰ কিমান লাভ হৈছে আৰু কিমান লোকচান হৈছে
হয় হয়
যদি বোলে সেই মোবাইলটো ইমান যে মোবাইল যে চাই চাইছে তাৰ পৰা যদি কিবা এটা লাভ হৈছে মই সেই বিষয়ে একো নকওঁ কিন্তু যদি লোকচান হৈছে তেনেহলে সি কথাটো গম পোৱাৰ পাছতো এজন মানুহে কিয় ইমান মোবাইল চাই থাকে কিয় ইমান মোবাইলৰ সৈতে এনি টাইম জড়িত হৈ থাকে
উম উম সেইটো মানে কিয়
গতিকে সেইটো এটা মোৰ প্ৰশ্ন উঠিছে তোমালৈ তোমালৈ নহয় আচলতে গোটেই সেই সকলো মানুহলৈকে আচলতে ভাৰতবৰ্ষৰ সকলো মানুহলৈকে কিয় মান নিজৰ নিজৰ স্বাস্থ্যটোৰ কাৰণে নিজৰ শৰীৰটোৰ কাৰণে তেওঁ আধা ঘন্টা বা দছ মিনিট উলিয়াই অ যোগাস সন কৰিবলৈ মন নকৰে কিন্তু সেই ব্যস্ততা বহুত ব্যস্ততাৰ মাজতো কি কৰে দুই তিনি ঘণ্টা উলিয়াই তেওঁলোকে কিন্তু মোবাইল চাবলৈ সময় ওলায় অ গতিকে আজিকা লি কথাবিলাক এনেকুৱা আচলতে আজিকালি কথাবিলাক কবলৈও বেয়া গম পাইছা নাই কাৰণ মানুহক সঁচা কথাবিলাক কলে মানুহে ভাল নাপায়
ভাল নাপায় হয়
গতিকে সেইকাৰণে কথাবিলাক ক'বলৈও বেয়া আজিকালি এ মানুহে কি কৰিব লাগে যোগাসনটো শিকিব লাগে কাৰণ যোগাসন কৰাৰ লগে লগে কি হ'ব আমাৰ আল্টিমেটলি আমাৰ স্বাস্থ্যটো ভালে ভাল হৈ আহিব উম আমাৰ আমি যেতিয়া যোগাসন কৰোঁ গম পাইছা নাই তুমি এজন যোগাসন কৰা মানুহ আৰু এজন নৰ্মেল মানুহৰ মাজত পাৰ্থক্য তুমি গম পাইছা গম পোৱা নাই বাৰু
হয় হয়
তোমাৰ কি হয় চাবাচোন তুমি ভালকে লক্ষ্য কৰিবা তুমি গম পাবা মানে তোমাৰ এজন নৰ্মেল মানুহতকৈ এজন তোমাৰ এক্সাৰচাইজ কৰি থকা বা যোগাসন কৰি থকা মানুহৰ জোৰ জোৰত বহুত পাৰ্থক্য আছে কাৰণ এজ জন নৰ্মেল মানুহতকৈ এজন এক্সাৰচাইজ বা যোগাসন কৰি থকা মানুহৰ জোৰটো বহুত বেছি তেওঁ আল্টিমেটলি তেওঁ নৰ্মেল মানুহ মানুহজনতকৈ বহুত শক্তিশালী
শক্তিশালী হয়
তেওঁ আচলতে যিহেতু তেওঁ যোগাসন কৰি থাকে যোগ বস্তুটো সাধাৰণ বস্তু নহয় কিন্তু তুমি সেই আগৰ দিনলৈও যদি চোৱা ঋষি মুুনি সকলেও তোমাৰ যোগাসন কৰিছিলে যোগাসনটো তোমাৰ বহুত সাংঘাতিক এটা বস্তু ই তোমাৰ পাৰ্চনেলিটিও ডেভলপ কৰে গম পাইছা নাই তোমাৰ পাৰ্চনেলটি টো অ ডেভলপ কৰাত সহায় কৰে আৰু তোমাৰ যোগাসনে কি কৰে গম পাইছানে তোমাৰ যিটো তোমাৰ মেক্সিমাম তোমাৰ পাৱাৰ বা এনাৰ্জি আৰু ধৰি লোৱা তোমাৰ মেক্সিমাম যিখিনি শক্তি
হয় হয় হয় হয় সহায় কৰে হয় হয় হয় আৰু তাৰ লগতে তোমাৰ তোমাৰ যিটো পাৰো পাৰো হয় সেইটো মানে
যোগাসনৰ তোমাৰ অ দমেই ইমান আছে যে তোমাৰ লিমিট তুমি ক্ৰচ কৰি যাব পাৰা কেৱল সেইটো আচলতে তোমাৰ লিমিটটো তুমি ক্ৰছ কৰা আচলতে একমাত্ৰ উপায় হিচাপে যোগাসন আছে যোগাসনেহে আছে অ গতিকে সেই যোগাসন যোগাসনৰ তোমাৰ মূল্য ইমান বেছি ভেলো বহুত যোগাসনৰ আৰু কি হয় আচলতে যোগাসনটো আমি কৰিলে নহ'ব যোগাসনৰ আমি শুদ্ধ ৰূপত কৰিব জানিব লাগিব যোগাসনটো অ কিন্তু যোগাসন কৰিব নাজানিলে কিন্তু তাৰ চাইড এফেক্টটো আছে কিন্তু মানে আমি শুদ্ধ ওপৰত কৰিব জানিব লাগিব
হয় হয়
যিহেতু তুমি সকলোৱে গম পাই তুমি বুলিয়ে নহয় সকলোৱে গম
হয় উম প্ৰতিটো বস্তুৰ ভালে বেয়াই দুইটাই আছে দুইটাই আছে হয় এতিয়া আমি সেইটো আচলতে আমি যি নিয়ম হয়
কাম বিলাক কলো কৰোঁ, তেনেহলে আমি আমি নিশ্চয় সক্ষম হমেই গম পাইছা অ' গতিকে সেইবিলাকৰ পৰা লাভ হব কিন্তু আমি যদি জোখতকৈ বেছি কৰোঁ। তেনেহলে সেইটোতো তোমাৰ তা সেইটোৱেটো অপকাৰ কৰিবই তোমাক। এ উদাহৰণ স্বৰূপে তুমি যে তোমাৰ যেনিবা কিবা এটা বেমাৰ হৈছে। তোমাৰ যদি, তুমি যদি খাব লাগে তুমি দুচামুচ খাইছা গোটেই বটলটো তেনেহলে তোমাৰ কি হব, তুমি তোমাৰ সেই বেমাৰটো ভাল হবনে নে তোমাৰ বেলেগ বেমাৰৰ আৰু সৃষ্টি
হয় নিশ্চয় সেইটো বেলেগ বেমাৰৰ সৃষ্টি হব।
অ' তেনেহলে সেই তেনে, তোমাৰ সেই সেইবিলাকো তেনেকুৱাই আচলতে। আমি, আমি জোখতকৈ বেছিটো কৰিব নালাগে। আচলতে কৰিব পাৰোঁ কিন্তু আমি মানে উম শুদ্ধ ৰূপত কৰিব জানিব লাগিব। তুমি যিমান তোমাৰ শৰীৰে পাৰে সিমানটো তুমি কৰা। মই হাক দিয়া নাই। তুমি তোমাৰ মেক্সিমাম লিমিটলৈকে যোৱা। একো কথা নাই। তোমাৰ তাতকেও তোমাৰ লভেল ইনক্ৰিজ হৈ যাব। কিন্তু তুমি, যিটো কাম কৰিছা সেইটো তুমি পুৰা মন লগাই- কৰি কৰিব লাগিব, আৰু তুমি সেই বস্তুটো শুদ্ধ ৰূপত কৰিব জানিব লাগিব। গতিকে- তেতিয়া তাৰ আমি উপকাৰটো বেছি দেখা পাম।
হয় হয়।
আৰু যোগাসন টো মানে তোমাৰ- বহুত এটা গুৰুত্বপূৰ্ণ অংশ, গম পাইছা। কাৰণ তোমাৰ এতিয়া, এতিয়া তুমি দেখিছা নাই, চৰকাৰেও তোমাৰ যোগা- খনৰ পতি কিমান গুৰুত্ব প্ৰদান কৰিছে। এতিয়া তোমাৰ সেই মাইকী- বিলাকক চোৱাচোন? যোগাসন কৰিবলৈ কিমান গুৰুত্ব প্ৰদান কৰিছে। গতিকে মহিলা- সবলীকৰণ- সবলীকৰণো হ'ব আচলতে সেই যোগাসনৰ জৰিয়তে, এক্সাৰচাইজৰ জৰিয়তে। তে তুমি, তুমি কি ভাবা যে আমি এক্সাৰচাইজ কৰাটো- আমাৰ কাৰণে ভাল নে নেনে বেয়া?
হয়, এতিয়া মানে কি হয় বৰ্তমান যুগৰ যিখিনি- খিনি মানুহ আছে, আমাৰ এতিয়া যিটো মানে আমাৰ প্ৰজন্মটো- এই কি হয়? যোগ বস্তুটো আচলতে ভালদৰে বুজিয়ে নাপায়। যাৰ ফলত কি হৈছে তেওঁলোকৰ নিজৰ বিপদ নিজে মাতি অনা নিচিনা হৈ পৰিছে। কিন্তু আমি যদি আগৰ দিনৰ মানুহলৈ চাওঁ, মানে আমাৰ ককাসকলৰ কথা যদি কওঁ, - তেওঁলোক আচলতে বহুত পৰিশ্ৰমী আছিলে আৰু তেওঁলোকে এই বস্তুটো বিশ্বাসো কৰিছিলে। হয়, তেওঁলোকে ধৰা পুৱা একদম সদায় ৰাতিপুৱা-
হয়।
আধা ঘন্টা এঘন্টা যোগ যোগ ব্যায়াম কৰিছিলে- বিভিন্ন আসনসমূহ তেওঁলোকে শুদ্ধ ভাৱে কৰিছিলে। যাৰ বাবে কি হৈছে এতিয়া আমাৰ যিটো বয়সত- আমাৰ প্ৰজন্মৰ যিটো যিবিলাক বেমাৰ হৈছে, -
হয়। হয়, দেখিয়ে পোৱা নাই হয়, এইটো তুমি এটা বহুত- ডাঙৰ গুৰুত্বপূৰ্ণ এটা কথা ক'লা।
হয়।
কাৰণ তুমি- সেই, এতিয়া মই তোমাক কৈছিলোঁ যে আমাৰ তোমাৰ এইট্টি পাৰ্চেণ্টৰো অধিক লোক আচলতে আমাৰ ভাৰতবৰ্ষ- ষত বেমাৰত আক্ৰান্ত হৈ আছে। কিন্তু আমি সেই আগৰ দিনৰ যদি মানুহলৈ চাওঁ- হয় বেমাৰ হৈছিলে, যে তোমাৰ সেই পানী চানী তেনেকুৱা ধৰণৰ পৰা বেমাৰ হৈছিলে। হয়তো সেই সেইটোতো সেই সময়ৰ মহামাৰীয়ে আছিলে। ধৰি ধৰি লোৱা তোমাৰ সেই কলেৰা। জয়ন্তিচ, সেইবিলাক আচলতে সেইটো সময়ৰ মহামাৰী আছিলে, কিন্তু সেইটো কথা নকওঁ, - কিন্তু আচলতে এনেই তোমাৰ নৰ্মেল বেমাৰ যদি চোৱা, তেনেহ'লে সেই তেওঁলোক- লোকৰ আচলতে সেই প্ৰাচীন কালৰ লোকসকলৰ- প্ৰাচীন কালৰ বুলি নকওঁ আচলতে এতিয়া বৰত- বৰ্তমানৰ মানে তোমাৰ ধৰি লোৱা- অঁ পঞ্চাছ বছৰ বা আশী বছৰ আগৰ লোকসকল। আগৰ লোকসকলৰ তুমি চাবাচোন? তোমাৰ আমাৰ নৰ্মেল মানুহতকৈ, বেমাৰ বিলাক প্ৰায়, কম মানে, খুউব কম। তেওঁলোকৰ অ'! তেওঁলোকৰ বেমাৰৰ সংখ্যাটোৱে খুউব কম। মানে ধৰি লোৱা, এবছৰত বা এটা, এটা বেমাৰ হৈছে। এবছৰত, খুউব বেছি-বেছি, এটা বা দুটা বেমাৰ হয়।
হয়।
তেওঁলোকৰ বেমাৰ আচলতে নহয়। তেওঁলোকৰ ইমিউনিটি ছিষ্টেমটোৱে আচলতে, ষ্ট্ৰং হৈ পৰে। আৰু সেই, ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং হোৱাৰ মূল কাৰণটোৱেই হৈছে, যোগব্যায়াম। গম পাইছা? যোগাসন, যোগাসন আচলতে। আমি সেইটো কাৰণে, যিমান পাৰোঁ, সিমান যোগাসন কৰিবলৈ চেষ্টা কৰিব লাগে। যোগাসন কৰাটো, আমাৰ শৰীৰৰ কাৰণে, বহুত এটা গুৰুত্বপূৰ্ণ। গম পাইছা নাই? বহুত গুৰুত্বপূৰ্ণ, যোগাসন কৰাটো। গতিকে, সদায় তুমিও যোগাসন কৰিবা। আৰু অ'! আৰু তুমি যিমান লোক, যিমান লোকক পাৰা, ইমান লোককো আচলতে, যোগাসনৰ প্ৰতি সজাগতাটো বৃদ্ধি কৰি দিবা। আৰু তেওঁলোকক ভালকৈ বুজাবা? যে যোগাসন কৰাৰ কি কি লাভালাভ আছে। আমি তোমাৰ এতিয়াতো, যোগাসনৰ আৰু বহুত, লাভালাভ আছে। গম পাইছনোই? বহুত গুণ আছে! এতিয়া আমি, ইমান দীঘলীয়া নকৰোঁ। যোগা যোগাসনৰ, যোগাসনৰ কথা আৰু ভালকৈ পিছত, আকৌ এবাৰ, আমি আলোচনা কৰিম। যোগা
কৰিম-কৰিম, নিশ্চয় কৰিম।
তাৰপিছত, এতিয়া ৰাখিছোঁ আৰু দিয়া, আজিলৈ। অ' অ'! উম, বাৰু দিয়া।